হেল্ল। শুনিছানে?
হেল্ল'।
শুন- শুন- শুনিছানে হেল্লো, হা বন্ধু তোমাৰ? কি খবৰ বন্ধু?
ভালে, তোমাৰ কেনেকা?
মোৰ- মোৰো ভালে ৰ'বা। কি কৰিছে পিছে?
এনে ভাত খাবলৈ বহি আছিলোঁ। তুমি কি কৰি আছা?
এ মইয়ো ভাত- চাত খাই কেণে এনে। আজুৰি আছোঁ এনেই। এনেই ৰেষ্ট লৈ আছোঁ অলপ। চহ, আজি, এন এইটো তুমি কি ভাবা মানে এনভাৰৰণমেন্টটো আমাৰ মানে ক্লিন কৰি ৰাখিবৰ কাৰণে? কি কি কৰাৰ প্ৰয়োজন?
মানে মই ভাবো তোমাৰ যেনেক এনভাইৰমেণ্ট আজিকালি তোমাৰ যেনেকা বহুতখন পলিউশন হৈ আছে।
উম, হম, হয়।
অ, তোমাৰ পলিউশনখন বহুত হৈ আছে তোমাৰ। মই ভাবো তুমি ইনভাইৰমেট খোলাৰ আহ, কিবা ভাল ৰাখিব কাৰণে কিবা নে কিবা কৰিব লাগে আৰু মানে। কি তোমাৰ ইনভাৰৰনমেণ্ট ভাল নাথাকিলে তুমি আগত যাব কৈ থাকিব তুমি এতিয়া আৰু।
হয়- হয়- হয়।
তুমি কি ভাব মানে, ইনভাইৰমেন্ত আমি চাবা লাগে না নালাগে?
মানে মই ভাবো যে, আমি এনভাইৰনমেন্টটো যদি ভাল ৰাখিব লাগে প্ৰথম হ'ল মানুহৰ মানে নিজৰ আহ, ব্যৱহাৰ, তাৰ পিছত নিজৰ বিহেভিয়াৰ ঠিক কৰিব লাগিব।
উম, ঠিক কলা।
এনভাইৰনমেন্ট যদি ভাল ৰাখিব আৰু তোমাৰ গছ- গছনি বেছিকে ৰুব লাগিব।
উম, ঠিক কৈছা।
আৰু অ, আৰু মানে ইয়াক কি কয় আৰু তোমাৰ
ৰাস্তান মানে প্লাষ্টিক অলপ কমকে ইউজ কৰিব লাগিব। যদি আমাৰ এনভাইৰণমেণ্টটো যদি ভাৰ ৰাখিব আছে।
উম, সেইটোয়ে।
প্লাষ্টিক বস্তু ইছজ কৰা কমাই দিব লাগিব। হয় নে বাৰু।
উম সেইটোৱে, মানে তোমাৰ কি হৈ যায় বস্তু খন মানে কিবা তোমাৰ ধৰি ল, আহ প্লাষ্টিক খোৱা নিবিলাক মানে তুমি বেলেগ বস্তু, ইস্তেমাল পাৰা তুমি যেনে প্লাষ্টিকৰ কাগজ খন কৰিল কিবা কৰিল এনেকা, লেকিন তোমাৰ ইনভাৰ ইনভৰমেনট একবাৰ, বিয়া হৈ গ'ল তেতিয়াতো তুমিতো নাপাই না বাপাচ মানে একবাৰ গুচি গ'লতো গুচি গ'ল আৰু, এতিয়া আহিব নোৱাৰে আৰু পাছত ত তোমাৰ, মানে একবাৰ গুচি যোৱা তটো গুচি গ'ল তোমাৰ তিতা, উম এইবাৰ, দিয়াৰ পিছত গছ ক'ত উগিব উগিব মানে নতুনকে লাগেলে আহিব। এইখিনো নতুনকে লাগালে মানে আগৰ নিচিনা নহ'ব আৰু মানে। উম সেইটো আৰু আগৰ নিচনা নহয় নিজ,
কালিলে আৰু মানে, হেল্ল হেল্ল হেল্ল'